আসা, হেল্ল'! হা, কি কৰি আছা?
মই এনেই আছো বহি। তুমি?
মইয়ো এনেই আছো বাৰু! পিছে ভাত-পানী খালী?
ভাত-পানী মই মানে এতিয়া নাই খোৱা, খাম পাছতকে।
অ', মই খালো বাৰু। অ', খালো।
অ', আচ্ছা! আচ্ছা! ক'ত আছা তুমি?
মই এনেই অলপ ৰাস্তালৈ ওলাই আহিছিলো মানে এনেই।
আচ্ছা! আচ্ছা!
উম।
উম পিছে আ, গৰতে আছে মাহঁত। এনেই খানা পিনা খাই এনেই বহি আছে চাগে? ৰাতিনো ক'ত যাব ন' গৰত নাথাকিলেনো ক'ত থাকিব এতিয়া ৰাতিত।
ঘৰতেটো থাকিব তুমিহে ঘূৰি ফুৰিছা ন?
অ', অ', এনেই অলপ ওলাই আহিছোঁ আৰু।
অ', পিছে তাত বতৰ কেনেকুৱা এতিয়া?
ইয়াত বতৰ মানে এতিয়াই বৰষুণ দিলে এতিয়াই বৰষুণডাল ৰখি গ'ল, তোমালোকৰ?
ইয়াতো পুৰা ধেৰকনি মাৰি আছে আৰু বতৰো অলপ দোৰুম দাৰাম বাজি আছে।
অ', ধুৰুম ধাৰাম বাজি আছে নেকি?
আজি কলেজ অ', অজি চা-অ', চেটাৰডে ন' গৈছিলা নি
নাই, নাই মই নাযাওঁয়েই।
অ', আচ্ছা।
মানে যোৱাই নাই কিমান দিন হ'ল, যাম হেৰিৰ পৰা একেবাৰে জুলাই আগষ্টৰ পৰা যাম। তুমি গৈছানে নাই?
অ', আমাৰ বন্ধ দিছে বাৰু তথাপি মানে আ, এনেই এপাক যাওঁ আৰু মানে কলেজত কিবা হৈ হৈছেনে বুলি চাব যাওঁ। অ', হয়।
কি?
অ', কালিমান ম'ম চম' খাব যাবা নিকি?
ম'ম চ'ম হাৰে দিছে হা যামতো হ, তুমি মাত হ তুমি আগতে মাতিলে অ', ক'ল কৰিব মোক, ন' তোমাৰ আগত তি, মাতিলে ভালেই মানে নহ'লে মই অকলে যাম বুলি ভাবি আছিলোঁ আৰু। আচ্ছা। এ লগৰ এটা পালে এতিয়া একেলগেতো যাব পাৰি।
অ', পাৰি মানে একেলগে গ'লে ভাল লাগে আৰু অক অকলে, অকলে ম'ম চম' খাবলে ভাল নালাগে তোমাৰ যিমানেই ফেভৰেট বস্তু নহওঁক। লগ এটা লাগেই।
উম,
বাকী তোমাৰ কি ম'ম ভাল লাগে?
হা ধুই মানে মোৰ মানে বেছি কিবা নাখাওঁ যে, এইবিলাক বচ তো মানে মছলা চ কেতিয়াবা মানে লগৰ চগৰ মিলি খাওঁ আৰু! মোৰ বেছি এইবিলাক বস্তু মানে কিবা মানে ভাল নালাগে অ' মানে লগৰ লগত খালে ভাল লাগে তথাপিও মানে অ বেছি মানে কিবা নকৰোঁ আৰু মানে কোৱাটো! হ'লেও মানে কাইলৈ কাব যাম ন আমি দুটা।
উম উম যাম যাম।
উম আচ্ছা আচ্ছা ঘৰত খবৰ খাটি ভাল ন মা হঁতৰ।
ঘৰত অ', ভালেই।
ভালে ন।
ভাল ভাল।
অ', পঢ়া শুনা ঠিককৈ চলিছে নে।
পঢ়া শুনা থিক থাকে চলি আছে বাৰু।
মানে ক'ব নোৱাৰি আৰু।
অ', হয়, উম।
তোমাৰ।
অ', মোৰতো ভালেই বাৰু, বেয়া বুলি ক'ব নোৱাৰি কেতিয়াবা টাইম পালে মানে বেছিকে পঢ়ো আৰু কেতিয়াবা মানে একদম নপঢ়াই মানে।
অ', অ'। এই চেম মইতো টাইম পালেও নপঢ়ো।
হা হা।
বাকী কোৱা আৰু।
পিছে কি ক'ম কোৱা আৰু তুমি, মানে‌ যি অলপ
এই বৰষুণহে দিব ষ্টাৰ্ট কৰিছে ইয়াত আকৌ।
বৰষুণ আমাৰ ইয়াতো, আমাৰ ইয়াতো মানে পুৰা বতৰ কিবা আছে মানে পুৰা ব্লেক হৈ আছে কিবা টো ওপৰত। নহয় নহয় বতৰ ধুম ধাম কৰি আছেতো অলপ ঢেৰেকণী মাৰি আছে।
অ', আমাৰ এইয়া বৰষুণ কিনিয়াই আছে কিন কিনকৈ।
আমাৰ ইয়াতো আহিব আৰু অলপ পাছত।
আমাৰ দিয়ে আছে।
বৰষুণ পৰিলে আমাৰ ইয়াত নেটৱৰ্কে বেছি নাপায় মানে কিবা ঘৰত নাপায় আমাৰ ঘৰত।
অ' অ' আমাৰ নেটৱৰ্ক বাৰু পায় ভালকেই।
উম। মই ঘৰত বেছি ফোন ইউচ নকৰো যে সেইকাৰণে।
ঘৰত ফোন ইউচ নকৰা নেকি, ভালে ফোন চোণ বেছি ইউচ কৰিব নালাগে।
মানে। কিবা মানে যি ই যি তি ন ইনষ্টাগ্ৰামৰ নোমাল মানে ওলাব ম'ন নাযায় হেকাৰ্নে। বেছি উচ নকৰোঁ। আজিকালিনো কি হৈ ইণ্টাৰনেট ন চবে মানে বেছি ম'বাইলত ফ'কাছ কৰি থাকিলেনো কি হ'ব আৰু পাছত।
আজিকালি মানে কি হৈছে জানা, এই ছ'চিয়েল মিডিয়া ডাল যে চবে খালি ইনষ্টাৰে পাগল আৰু ছ'চিয়েল মিডিয়া, ছ'চিয়েল মিডিয়া। চবে চচিয়েল মিডিয়া ইউজ কৰে। মানে আজিকালি হেৰি আৰু ধৰা সৰু পোৱালি এটা টেকিলা এটাৰে তুমি ই
অ হ উম।
দেখিয়ে দেখিছাই চাগে জানাই। আজিকালি। তিকলা- তিকলি চ'প।
মানে হেৰি আৰু ছচিয়েল মিডিয়াাতটো এটা কাৰণে বেয়াও তাৰ ভালো, ভাল এইটো কাৰণে মানে তুমি মানে আপডেটছবিলাক জল্দি জল্দি পোৱা নিউজত নিউজ পেপাৰতকৈ অ বেয়া এইটো কাৰণে মানে এতিয়া চবে মিডিয়া ইউজ কৰিব মানে চবৰে আদত লাগিছে ন এতিয়া আৰু এইবিলাক মানে মানে আদত মানে এৰাবলৈ মানে বহুত টান ন?
অঁ হয় বাৰু।
উম। উম হয়।
নজনা কথা বিলাক তাৰ পৰা মানে জানো যে কাৰণে মানে ভাল আৰু বেয়া মানে আৰু কি কো বাকী কেইটা মানে আজি আজিকালি তোৰু বাচ্ছা কেইটা ন ছয় সাত বছৰে কেইটা। এয়া বেছিভাগ ফন ইউজ কৰে যে
অ ওপৰত ডিপেণ্ড কৰে জানা তুমি মানে কি হিচাপ ল ভাল হিচাপত লোৱা নে বেয়া হিচাপত লোৱা, এতিয়া যদি তুমি ভাল শিকিবলৈ লোৱা তেন্তে তুমি ভালে শিকিবা তুমি বেয়া শিকিব লাগে বেয়াই শিকিবা সেইটো আৰু
অ।
আৰু এতিয়া তুমি যাবাচোন টিকিৰা- টিকিৰি খিনিয়ে তোমাৰ ইমান বেয়া বেয়াকে। কৈ দিব তুমি যাবা খালে সেই মোবাইল চোবাইলৰ পৰা শিকিছো বুজছা। আৰু ডাঙৰ ধিলাকে একো নকয় যে এইবিলাক কলে মানে
উম।
সেইটো কাৰণে বুজিছে নে?
অ হ বহিছোঁ বাৰু। সেইটো বুজিছ মানে গ আজিকালিটো কোনে নাজানোঁ। গোটেই কেইটা মানে জানে জানিও মানে তাত মানে কিবা হৈ আছে, এয়া আজি আজি মানে আজিকালি আৰু এইটো এইটোতে লাগি আছে, আৰু মানুহকেইটা বেছি বাৰ
আৰু তাতে আমি ছাৰহঁতক একে হেৰি আমাৰ স্কুলৰ যোনবিলাক ছাৰ আছিল। সেইবিলাকক আমি দেখিলেই ভয়তে লুকাওঁ এতিয়া পোৱালি গালে ইচতাত কৰে ফেচবুকত এড কৰে তাহঁতক কোন? এই দিলে বৰষুণডাল
আমাৰ ইয়াতো আহিব আৰু অলপ প অ শনি আছো শুনি আছো।
এই বৰষুণডালে মানে গেলেট টাইমত দি দিছে ন বৰষুণডাল?
হয় তাতে বৰষুণ দিছে ইয়াত ঢেৰকণী পুৰা মাৰি আছে মই মানে ৰাস্তাত আছো, উলাও
আমাৰ বৰষুণ দি আছে।
অহ।
সেয়াই আৰু সেইটো কাৰণে,
কি ক বতৰটো ন দিনে দিনে হলে কি হব?
তুমিছা এ মই যে হেৰি শুনাচোন।
অ হা কোৱা।
হেৰি এনেই তুমি ইউটিউবত ইউটিউ তোমাৰ ইউটিউব চেনেল এটা নাছিল জানো?
ইউটিউব চেনেল অ আছিল এইটো মানে খুলি থৈছল এটা।
এতিয়া কি হল আছে নে?
হা এতিয়া আছে মানে বেছি ইউজ নকৰোঁ। টাইম নাপাও যে এইকাৰণে মানে, আ এনেই পাৰ্চটো আছিলে ন এইটো কৰিব নোৱাৰিলোগৈ মানে লগিন কৰিব নোৱাৰিলোগে। কিবা আছিলে অ উ নাইন, নাইন নাইন ত্ৰিপল নাইন একে ওৱান কে হলহেতেন এতিয়া। কিবা মানে আহক, কিবা হ'ল মানে, কিবা ৰিপৰ্ট এটা আহিলে তাত।
অ আচ্ছা, মোৰ ডাল যে মই খুলিছিলো হা ইমা ইমান ধুনীয়াকৈ তোমাৰ ফাইভ কে হ'ল হয়, ছাচপেণ্ড হৈ গ'ল মোৰ ইউটিউব চেনেলৰে।
আচ্ছা, মোৰো এনেকুৱা হ'ল মোৰ মানে
বহুত বেয়া লাগে জানা, মোৰ মানে বহুত বেয়া লাগিলে। তেতিয়াৰ পা নহয় এইবিলাক ভিডিঅ' চিডিঅ' বনোৱা এৰি দিলোঁ আৰু ইনষ্টা একাউণ্টত, চাচপেণ্ড হৈ গল, ইউটিউব চেনেলো চব গ'লগে মোৰ জানা।
উম মোৰ মানে,
মানে তোমাৰ ডাউনফল হলে মানে এনে, কুৱাকৈ হ'ব যেন তুমি তাৰ পৰা তুমি ধৰা, ভালকে শিকি যাবা যে তোমাৰ কিয় হৈছে। ডাউনফল মানে মোৰ যেতিয়া হৈছিল চব চাইডৰ পৰাই হৈছিল।
উম,
হেৰি বহুত বৰষুণ দিছে দেই মই তোমাক পাছত কল কৰি আছো ৰ'বা।
আচ্ছা ঠিক আছে।
অ অ।
অ